হয়।
অ' কোৱা-কোৱা?
নমস্কাৰ আপুনি কেনে আছে?
অ' মই ভালেই তুমি কোৱাচোন
মোৰ খবৰ পাতি ভালে। আপোনাৰ ঘৰৰ চবৰে খবৰ পাতি ঠিকেই আছেনে?
হয়, মই ঘৰৰ ফালে যওঁ তোমাৰ।
মোৰ ঘৰতো ঠিকেই আছে। আপুনি এতিয়া ব্যস্ত আছে নেকি?
নাই নাই ব্যস্ত নাই, কোৱা।
আপুনি যদি তেতিয়া ব্যস্ত নাই মই আপোনাক কিবা এটাৰ আজিৰ বিষয়ে অলমান আপোনাৰ মতামততো লাভ শুনিব বিচাৰিছিলোঁ।
হয় কোৱাচোন কি বা বিষয়।
মই আজি আপোনাক অলপমান শিক্ষাৰ বিষয়ে অলপমান কিছুমান। কথা আপোনাৰ জৰিয় আপোনাক সুধিব বিচাৰিছিলোঁ।
হয় কোৱাচোন।
আপুনি- আপোনাৰ মতে শিক্ষাটো কিয় গুৰুত্বপূৰ্ণ?
মই ভাবো বৰ্তমান সময়ত শিক্ষা অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ। মানে কোনো এটা কাম বা কোনো এটা কৰ্মক্ষেত্ৰত যাবলৈ লগীয়া হ'লে শিক্ষাটো আগতে আহি পৰে। আৰু দেখা যায় আমাৰ যিটো ককা-দেউতাহঁতে আছিল, ককা-দেউতাহঁতেও শিক্ষাৰ- মানে আমাৰ যিটো শিক্ষা, সেই শিক্ষাক আমাৰ মেৰুদণ্ড বুলিও কৈছিল। শিক্ষাই জাতিৰ মেৰুদণ্ড হ'লে দৰে আমাক কৈছিল ককা-দেউতাহঁতে আৰু ঠিক সেইদৰে বৰ্তমানতো দেখা যায়। শিক্ষাই আমাৰ সকলো ক্ষেত্ৰতে দৰকাৰ হৈ উঠে। তুমি কি ভবা শিক্ষ
অ'। মই ভাবো যে আমাৰ জীৱনত শিক্ষা আটাইতকৈ এক মূল্যবান সম্পদ হয়। শিক্ষাই কেৱল পঢ়া শুনাই নিশায়। আমাক সঠিক ভাৱে চিন্তা বা সিদ্ধান্ত ল'ব বা। সমাজৰ দায়িত্বৰ নাগৰিক হিচাপে আমাক জীৱন - যাপন কৰিবলৈ শিকায় শিক্ষাই। মই ভাবো যে এজন শিক্ষিত ব্যক্তিয়ে নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়েও সচেতন হ'ব লাগে। বা ইয়াৰ তেওঁ নিজকে উন্নয়ন কৰাৰ লগতে সমাজ বা দেশৰ উন্নয়নৰো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই সেয়ে ভাবো শিক্ষাই যা তে মানুহৰ জ্ঞান বা দক্ষতা বা শৃংখলতা আ আত্মাৰ ভিৰ বিশ্বাস লাভ কৰিবলৈ শিকায়।
হয়, তুমি একেবাৰে ঠিক ঠিক কথাই ক'লা।
অ'। আপুনি শিক্ষা ব্যৱস্থাটো ভাল হ'বলৈ আপুনি কি কি কৰিব বিচাৰে।
অ মই আকৌ বৰ্তমান সময়ত যিটো শিক্ষা। ব্যৱস্থা চলি আছে বৰ্তমান সময়ত যিটো শিক্ষা ব্যৱস্থা এইটোয়ে তোমাৰ। ব্যৱসায় হিচাপে ব্যৱসায় হৈ উঠিছে। বৰ্তমান সময় যিটো শিক্ষা আছে সেই শিক্ষা। তো মই ভাবোঁ চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিলে আৰু চৰকাৰে। এ যিহেতু শিক্ষা বিভাগ। শিক্ষা বিভাগটো কোনে কেনেদৰে পৰিচালনা কৰিছে এইটোৰ ওপৰত এক গুৰুত্ব প্ৰদান কৰিব লাগে। কাৰণ বৰ্তমান সময়ত যিহেতু শিক্ষাই আমাৰ সকলোতে দৰকাৰী শিক্ষা মানে কেৱল জীৱিকা নহয়। শিক্ষা মানে মই। শিক্ষা মানে জীৱন হব লাগে এজন ভাল মানুহ বা এজন সজাগ নাগৰিক এজন ভাল পিতৃ মাতৃ হোৱাৰ প্ৰতিশ্ৰুতি শিক্ষা বুলি মই ভাবো।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
আৰু যিহেতু শিক্ষাৰ পৰাই আমি। বিভিন্ন কথাাই শিক্ষোটো সেই শিক্ষাটো, কেনেদৰে প্ৰদান কৰিছে বিদ্য়ালয়খনে বা পাঠ্যসমূহে পাঠ্যক্ৰমসমূহে তাৰ ওপৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগে।
। আপুনি, আজিকালি যিহেতু শিক্ষা বহুতো সমস্যা দেখা যায় আপুনি সেই সমস্যাটোৰ বিষয়ে কি কব বিচাৰে ।
বৰ্তমান সময়ত যিহেতু সমস্যা। ত মই ভাবো দুয়টাক সমস্যা হ'ল যে। কিছুমান ধনী ধনী লোকসকলে অ' শিক্ষাৰ বাবে ভাল ভাল অহ, শিক্ষকক ওচৰত পঠাই ভাল পোৱা শিক্ষকৰ তাত শিকাব লাগিব থাকে, ঠিক তেনেৰে দুখীয়া লোকসকলে । শিক্ষাটো আমাৰ লাভ কৰিবলৈ সক্ষম নহয়। চৰকাৰে গুৰুত্ব দিব লাগে যে সকলোকে। সমান ভাৱে, শিক্ষাটো প্ৰদান কৰা যায়। বা তাৰ মাজত কোনো ভে ঘৰত নাথাকে, তা আৰু মই ভাবো চৰকাৰ এইটো বিষয়ত গুৰুত্ব দিব লাগে যে চৰকাৰী স্কুলতো সমানে শিক্ষা প্ৰদান। কৰা যায় যাতে, যাতে চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমানে এক শিক্ষাৰ, প্ৰতি আকৰ্ষিত। হয় বা শিক্ষা কি সেইটো বুজিবলে সক্ষম হয় তুমি প্ৰকৃত শিক্ষা মানে, কি কব খুজিবা। হয়, তুমি প্ৰকৃত শিক্ষা মানে কি কব খুজিবা।
মই প্ৰকৃত শিক্ষা মানে ক'ব বিচাৰিম যে, দেশখনত য এখন উন্নয়ন বা ভাল ব্যক্তি, হিচাপে নিজকে গঢ়ি তোলে। এইদৰে মানুহৰ, মানুহে নিজৰ। বা চৰকাৰত, বা অভিভাৱক বা সমাজক ভালদৰে। সন্মান কৰিব জানিব লাগিব। প্ৰথমে সকলো ছাত্ৰ-ছাত্ৰী বা সমাজ বা শিক্ষাৰ সুযোগ নিশ্চিত কৰিব লাগিব। যদি, এখন চহৰ বা গাঁৱৰ বিদ্যালয়সমূহ যেনে, যেনে ধৰণৰ। সুবিধা থাকিব লাগে কোনো শিক্ষাৰ্থীয়ে যাতে পিছ পৰি নাযায় মই সেনেদৰে ভাবোঁ যাতে শিক্ষা, সকলো মানুহে যাতে শিক্ষা পায়। আজিকালি, যিহেতু দেখা গৈছে যে বহুতো। কিছুমান গাঁও বা অঞ্চল এৰিয়াত, শিক্ষা ইমান ভালদৰে নাই। ত' চৰকাৰে এইটোৰ ওপৰত ব্যৱ তৰ, সমগ্ৰ চব জাগাতে যাতে শিক্ষা প্ৰদান কৰে। ভাল শিক্ষা প্ৰদান কৰে। আৰু বিনামূলীয়া শিক্ষা প্ৰদান কৰে। বহুতো ল'ৰা-ছোৱালী আজিকালি দেখা গৈছে যে, পঢ়িব। পঢ়িবলৈ পইচা নাই বা পইচাৰ কাৰণে পইচাৰ অভাৱত পঢ়া শুনা বাদ দিয়ে সেইকাৰণে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব লাগে
। শিক্ষাৰ প্ৰভাৱ দেখা পোৱা যায়। ত সেইসমূহঠাইত অহ, তোমাৰ বিনামূলীয়া শিক্ষাটো প্ৰদান কৰিব। কৰিব লাগে বুলি মই ভাবো। আৰু মই ভাবো অহ, বিনামূলীয়া শিক্ষাৰ লগতে, শিক্ষাৰ গুৰুত্ব কিমান হয় এই বিষয়তো সেই ঠাইসমূহত গাঁৱলীয়া অঞ্চলসমূহত ই আৰু বিষয়ে কব লাগে যে শিক্ষা কিমান দৰকাৰী আৰু তুমি কি হ ভাই শিক্ষাই সমাজ এখনক কেনেধৰৰে প্ৰভাত পেলাই বুলি তুমি ভাবা।
শিক্ষাই সমাজ এখনত বহুত ভাৱে প্ৰভাৱ পেলায়। দেশৰ এখন, দেশ এখন যদি ভালদৰে চলাবলৈ হয়, শিক্ষাৰ প্ৰয়োজন। আৰু শিক্ষা অ' অকল বিদ্যালয় বা শিক্ষ পৰীক্ষা তৰ্ণ শিক্ষা শিক্ষাই প্ৰয়োজন নহয় বেয়াখনত যদি ভালদৰে চলা যায় তেনেহলে আপুনি মানুহৰ লগত বা সমাজৰ সকলো ব্য্ক্তি বা হন কি মা দেউতাৰ লগত ভালদৰে কথা পতাটো হ'ল শিক্ষা সেয়ে মই দেশৰ গুৰুত্বপূৰ্ণ সমস্যা বা দেশৰ বিভিন্ন অঞ্চলত তো বহুতো কলেজ বা বিদ্যয়ালয়ত শিক্ষাৰ প্ৰয়োজন হয় সেয়ে এজন শিক্ষিত ব্যক্তিয়ে যাতে সেইসকল মানুহক সহায় কৰে। উপাৰ্জন কৰাৰ পইচাৰে লৰা ছোৱালীবোৰক সহায় কৰে মই সেইটোয়ে ক'ব বিচাৰো
হয় আৰু শিক্ষা বুলি ক'লে আকৌ কিতাপৰ পৰা অধ্যয়ন কৰে বা কিতাপৰ পৰা লাভ কৰা শিক্ষাটোকে শিক্ষা বুলি নকয় মানুহে নিজৰ জীৱনৰ অভিজ্ঞতাৰ বহু শিক্ষা লাভ কৰিব বুলি মই ভাবো তুমি কি পাই ইয়াৰ ফলত
অহ।
কিতাপৰ শিক্ষাতয়ে প্ৰকৃত শিক্ষা বুলি তুমি ক'বা নে
মই ভাবো যে কিতাপৰ শিক্ষাটো প্ৰকৃত শিক্ষা নহয় মানুহে সমাজৰ বা সৰুৰে পৰা মাক দেউতাকে যদি ভাল ব্যৱহাৰ বা শিক্ষা শিকায় আৰু লগ বন্ধুৰ পৰাও ভাল শিক্ষা আদি পোৱা যায় অ' কিতাপৰ শিক্ষাৰে তুমি ভাল কাম পাবা চাকৰি পাবা কিন্তু আৰু তুমি যদি ব্যৱহাৰ বা শৃংখলতা নাজানা তোমাক মানুহে বেয়া সেইকাৰণে বিদ্য়ালয়ৰ শিক্ষাতটো ইানে গুৰুত্বপূৰ্ণ হয় কিন্তু লগতে আপুনি বিদ্যালয় উপৰিও আপুনি মানুহৰ দৈনন্দিন জীৱনত কথা বতৰা বা ভালদৰে মানুহৰ লগ ব্যৱহাৰ আদি গুৰুত্ব পূৰ্ণ
হয় তুমি ঠিক কথা কৈছা এইটো
মই আপোনাক ক'ব বিচাৰ অ' সুধিব বিচাৰিম যে শিক্ষাৰ উন্নতিৰ বাবে চৰকাৰে আপোনাক কি কি কৰিব লাগে
শিক্ষাৰ উন্নতিৰ বাবে মই ভাবো চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লব পাৰে এটাতটো তোমাৰ গাঁৱলীয়া অঞ্চলত বিনামূলীয়া শিক্ষা প্ৰদান কৰি গাঁৱলীয়া অঞ্চলত খাৰ পোহৰটো দিব পাৰে সেইটো প্ৰথম পদক্ষে আৰু শিক্ষাৰ বাবে যিবিলাক মানে তোমাৰ ফিজ লোৱা হয় যিবিলাক তোমাৰ ধন লোৱা হয়, সেইটো মানে কম পৰিমানত তোমাক এনেদৰে শিক্ষাটো প্ৰদান কৰিব পাৰে চৰকাৰে সেই ওপৰত গুৰুত্ব দিল চৰকাৰী শিক্ষা এক ব্যৱসায় হিচাপে নহয় এ তোমাৰ দেশৰ উন্নতিৰ বাবে ইয়াক কেনেদৰে কৰিব পে সেই হিচাপ গুৰুত্ব দিব লাগে ব্য্ৱসায় হিচাপে কৰিব গলে শিক্ষা কেতিয়াও উন্নত হ'ব নোৱাৰিব বুলি হ'ব আৰু ঘৰত সাব যে চৰকাৰে আৰু মজিলা ব্যক্তিগত যিবিলাক স্কুল থাকে বা চৰকাৰী স্কুল থাকে তাত সমানে কিদৰে শিক্ষাটো প্ৰদান কৰিব পাৰে। অ' ব্যক্তিগত স্কুলবোৰ বা ব্যক্তিগত বিদ্যালয় বোৰত যি চব শিক্ষকে শিক্ষা গ্ৰহণ কৰিছে হে। ঠিক তেনেদৰে চৰকাৰী স্কুলৰ পৰা সেইজন শিক্ষক বা সেইজন তোমাৰ দৰে কোনোবা জ্ঞাণী শিক্ষাকে ফাৰ্ষ্টত হ'ব পঢ়িলেও মই ভাবো শিক্ষাটো বৰ্তমানত উন্নত হব চৰকাৰে অ', বিষয়ত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি মই ভাবো।
অ' আপুনি ঠিক কথা কৈছে এইটো। অ আপুনি অনলাইন শিক্ শিক্ষা আৰু সুবিধা আৰু অসুবিধাৰ বিষয়ে কি কব।
অনলাইন শিক্ষাটো তোমাৰ বৰ্তমান সময়ত অতিকৈ গুৰুত্বপূৰ্ণ বুলি মই ভাবো কাৰণ, অ' বিভিন্ন ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন তোমাৰ চৰকাৰী চাকৰিৰ বাবে, পঢ়েতো অনলাইন শিক্ষাটো বৰ্তমান সময়ত উপযোগী। কিন্তু দেখা যায় যে কিছুমান অনলাইন শিক্ষা কি কয়। এহ দামী বুলি মই ভাবো যিবোৰ
আন মানে যিবিলাক দুখীয়া শ্ৰেণীৰ লগ থাকে সেইবোৰে শিক্ষাতো গ্ৰহণ কৰিব নোৱাৰে বুলি মই ভাবো তো। এইটোৰ ওপৰতো গুৰুত্ব দিব লাগে যে অনলাইন শিক্ষাটো যাতে কম পৰিমাণে উম, কম পইচাত অ' দুখীয়া হওক ধনীযে সকলে যাতে পায় ত এইটোৰ ওপৰত গুৰুত্ব দিব লাগে। লাগে বুলি মই ভাবো।
তুমি কি ভাবা অনলাইন শিক্ষা তেনেধৰে বৰ্তমান সময়ত প্ৰভাৱ পেলাইছে?
অ' হয় মই ভাবো যে শিক্ষা আধুনিক এক গুৰুত্বপূৰ্ণ পদ্ধতি হয় শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে ঘৰত বহিয়ে মোবাইল বা ফোন ইন্টাৰনেটৰ সহায়ত শিক্ষা লাভ কৰিব পাৰে সময় বা যাতায়তৰ খৰচ। ৰাহি হয় শিক্ষাৰ জৰিয়তে বিভিন্ন দেশৰ শিক্ষকৰ পৰা। পাঠ শিক শিক্ষাৰ সুযোগ লাভ কৰাই পাৰে প্ৰয়োজন অনুসৰি পাঠ চাই বুজি লোৱাৰ সুবিধাও থাকে শিক্ষাত। সেইবাবে মই অনলাইন শিক্ষাত বহুত বহুতো গুৰুত্বপূৰ্ণ বুলি ভাবো। আজিকালি অনলাইন শিক্ষাত কিছুমান অসুবিধাও আছে। সকলো শিক্ষাৰ্থীয়ে হাতত উন্নত মোবাইল বা কম্পিউটাৰ, গাঁও অঞ্চলৰ,
হয়-হয়।
টা থাকে দীঘলীয়া দীঘলীয়া সময় স্ক্ৰীণলৈ চাই থাকিলে চকুৰ সমস্যাও দেখা যায় বহুতো লৰা ল'ৰা ছোৱালীৰ মূৰৰ বিষ বা স্বাস্থ্যৰ জৰিয়তে